আহ শুনা পাইছো দিয়া। হয় অ এই ভাত পানী খাই পেলাই অলপমান জীয়াইছোঁ ৰ'বা তাকে। অলপমান মানে আজি বৰষুণ দিয়াত মানে অলপমান ঠাণ্ডা ঠাণ্ডা হৈছে বতৰটো ভাল লাগিছে কিন্তু।
আজি খোজকাঢ়ি ভাল পাবা।
অ হয় হয় থাকে আজি খোজকাঢ়িব লাগে। কালিতো গৰমৰ কাৰণে ইমান নোৱাৰিলো আৰু আজি অলপমান খোজ কাঢ়িব লাগিল।
মই মানে তোমাক ফোন কৰিলো আজি এটা বিষয়ৰ ওপৰত অকণমান আলোচনা কৰো।
অহ কি বিষয় বা।
আমাৰ জীৱনৰ লগত খুবেই মানে গুৰুত্বপূৰ্ণ এটা শব্দ বা বিষয় এইটো হৈছে মানে বন্ধু বন্ধুৰ ওপৰত অকমান আলোচনা কৰো
অ ঠিকে ঠিকে ভাল ভাবি
আহ কিয়নো মানুহৰ জীৱনত এজন প্ৰকৃত বন্ধু থাকিলে ধৰা কি ইমান তাতে জীৱনটো ভাল হ'ব পাৰে বা এজন বেয়া বন্ধু থাকিলে কি কি হব পাৰে গতিকে সেই বিষয়ে আমি অকমান আলোচনা কৰো কেনেকোৱা হব।
অ নিশ্চয় নিশ্চয় মানে বহুত ভাল ভাবিছে কিন্তু বন্ধুক মানে ধুনীয়াকে মানে ভগৱানৰ স্বৰূপ বুলিও ক'ব পাৰি। ইমান মানে এনেকোৱা এনেকোৱা বন্ধু আছে কিছুমান মানে মানে নিজৰ মানে সেই আৰু জীৱনটো ত্যাগ কৰি হলেও মানে আন এজন বন্ধুৰ কাৰণে তেওঁ মানে সুখত কৰিব সহায় কৰে।
ঠিকেই ঠিকেই অ তেতিয়াহলে তুমি তোমাক যদি মই সুধোঁ তোমাৰ জীৱনত কেইজনমান তেনেকোৱা ভাল বন্ধু বা বেয়া বন্ধু অকমান অভিজ্ঞতা কোৱাচোন
অ ভাল বন্ধু আছে বাৰু মহাবিদ্যালয়ত প্ৰথমবাৰ লগ পাইছিলো এই তেৱে মোৰ ভাল বন্ধু দুইও ভাল বন্ধু আৰু বিদ্যালয় আছে বাৰু বহুত ভাল ভাল বন্ধু আছে কিন্তু কিন্তু ভাল বন্ধু থাকিলেতো নহ'ব কিন্তু কিছুমান এনেকোৱা বন্ধু আছে মোৰ মানে কি আৰু দুখত মানে তেওঁলোকে মানে মোৰ কাষত নাথাকে কিন্তু
হয় আৰু সুখৰ সময় খিনিত ত আৰু আজিকালি হয় এনেকোৱা হয় মানে যে মানে তোমাৰ ধৰা যেতিয়া টকা পইচা হাতত আছে বা গাড়ী ঘোৰা আছে খুৱা খুৱাব পাৰিছা তেতিয়াহে মানে তোমাৰ বন্ধু খিনি থাকিব
সচাঁ সচাঁ
আৰু যেতিয়া মানে তোমাৰ টকা পইচা নাই তুমি খুৱাব পৰা নাই আ তেতিয়া মানে সেই নাথাকে তোমাৰ ওচৰত সেনেকোৱা মই মানে এই অভিজ্ঞতা মই পাইছো ধৰা মই মোৰ এজন মান বন্ধু আছিল মই তেওঁক কৈছিলো বোলে ব'লা অলপ ঘূৰা ফুৰা কৰি আহো তেওঁক মানে পিছত মই লৈ গলো ধুনীয়াকে খোৱালো বোৱালো তাৰপিছত সেনেকে গ'ল তাৰপিছত দুদিনমান পিছত মই কলো বোলে মোৰ আজি হাতত নাই ব'লা তুমি মোক আজি অ খোৱাবা কিবা এটা তেখেতে মানে বিভিন্ন অজুহাত দেখুৱাই মানে সমস্যা আছে বুলি তেওঁ মানে পিছ হুহুকি গল মানে নাহিলে গতিকে মই গম পালো যে মানে এনেকোৱা ধৰণৰ মানে এই তাতেই গম পোৱা যায় ধৰা সুখৰ সময়ত দেবাকে থাকে বিপদৰ সময়ত মানে পোৱা বিপদৰ বন্ধুহে আচল বন্ধু বুলি
উম উম সঁচাই ইমান মানে এতিয়া পুৰণি শব্দ এইটো মানে আজিলৈকেও মানে ধুনীয়াকে জিলিকি আছে কিন্তু এই শব্দটো বিপদৰ বন্ধুহে আচল বন্ধু চাই অ
আৰু মানে আজিকালি কি হয় বন্ধুৰ মানে বন্ধুৰ নামত কিছুমান কলংক হৈছে যেনেকোৱা ধৰা আমি আজিকালি ঘটনা কিছুমান শুনিবলৈ পাওঁ যে তিনিজন বন্ধু মিলি একেলগে নৈৰ পাৰত গা ধুবলৈ গ'ল
অ হয় হয়
দুজনে মিলি জনক মানে হত্যা কৰিলে বুলি এনেকুৱা ধৰণৰ ঘটনা প্ৰায় আজিকালি শুনিবলৈ পায়ে থাকো সামাজিক মাধ্যম
হয় হয় হয় ঠিক কৈছা কিন্তু, ঠিক কৈছা কিন্তু মানে এ এইবোৰ সমূহ অ মানে বাতৰি কাকতো আজিকালি দেখা ও মানে এইবোৰ মানে লগ বন্ধুৰ লগত মানে ই সাঁতুৰিবলৈ গৈ বা পাহাৰৰ ওপৰলৈ গৈ তেনেকে মানে তেওঁলোকে চল কৰি ফলে তাক মানে সেই আৰু আন এজন বন্ধুক মানে হত্যা কৰিলে বা পইচা মানে টিলে তেওঁলোকে সেনেকে মানে চল্ভ কৰি পেলাই এইটো মানে অতি বেয়া কথা কিন্তু এই বন্ধুৰ নামত কলংকই কিন্তু এইচব। এই চব।
হয় হয়। উম উম ঠিকেই গতিকে আমি মানে উ উ বন্ধু চিনি পোৱাত মানে আমি অকমান মানে সময় দিব লাগে, আৰু এইখিনিতে মোৰ এটা কথা মনত পৰিলে আজিকাল যিহেতু সামাজিক মাধ্যমৰ যুগ। বহুতো মানে সামাজিক আজিকালি সামাজিক মাধ্যয়মবোৰত আহ সকলোৱে মানে বিভিন্ন ঠাইৰ বন্ধুবোৰ মানে এনেকে সামাজিক মাধ্যমতে চিনাকি হয় আৰু পিছত মানে তাৰ পৰা শুনা যায় যে এ এনেকৈ সামাজিক মাধ্যমৰ জৰি়তে চিনাকি হয় এজন বন্ধুৱে মানে আন এজনক এনেকে মাতি নি এনেকৈ বিভিন্ন মানে অসৎ কামত কৰা বা আহ হত্যা কৰা বিভিন্ন ধৰণৰ কাহিনী আমি শুনিবলৈ পাওঁ। সচৰাচৰ এই বিষয়ে কি কবা? বিশ্বাস কৰিব লাগেনে সামাজিক মাধ্যয়মৰ বন্ধুক?
অ সামাজিক মাধ্যমৰ বন্ধুও কিন্তু কেতিয়াও মানে প্ৰকৃত বন্ধু 'ব নোৱাৰে কিন্তু, মানে তেওঁলোক মানে কেতিয়াও চিনাকি মানুহ এজনৰ লগত ইমান বিশ্বাসত মানে এই কিছুমান মানে গোপনীয় তথ্যয়বোৰো মানে তেওঁলোকে মানে সেই তেওঁলোকক মানে দিয়ে যিহেতু বেংগ একাউট নম্বৰ এই অমুকসমূূহ তেনেকুৱা মানে আজিকালি সেনেকুৱা প্ৰায় শুনা গৈছে কিন্তু, মানে আন এজন বন্ধু এজনক ঠগিলে মানে সেই অনলাইনত যোগেৰে। সেনেকুৱাই এই সেনেকুৱা মানে বহুত বহুত শুনো কিন্তু তোমাৰ এনেকে বাতৰি সময়ত।
গতিকে এনেসমূহ বন্ধৰ পৰা মানে আমি হাত সাৰি থাকি হ'ল বিশেষকৈ মানে সামাজিক মাধ্যমৰ পৰা এনেকুৱা নহয় যে সকলো সামাজিক মাধ্যমত চিনাকি হক বন্ধু বান্ধৱ বেয়া হ'ব, কিন্তু আজিকালি আমি খনিত সচৰাচৰ মানে আশী নব্বৈ শতাংশই মানে এনেকুৱা ধৰণৰ সামাজিক মাধ্যয়মৰ জৰিয়তে চিনাকি হোৱা বন্ধু বান্ধৱৰ মানে ঘটনাবোৰ শুনিবলৈ পাওঁ যিহেতু, তেওঁলোকক মানে অতি সহজতে মই ভাবো বিশ্বাস কৰি ল'ব নালাগে। অলপ মানে চালি জাৰি চাই তেখেতৰ মানে কেনেকুৱা কি ক'ত থাকে সচ মিছাই কৈছে তেখেতে কোৱা তথ্যবোৰ সেইবোৰ অলপ চাই চিতি লব লাগে।
একেবাৰে ঠিক কথা কৈছা মানে হয় হয় হয়। এনেকুৱা সমূহ মানে সেই চাই চিতি লোৱাটোহে আমাৰ মানে আজিকালিমানুহে মানে ইমান চাই চিতি নলয় ইমান সু সহজতে বিশ্বাস কৰি লয়। সেই বিশ্বাস বলা শব্দটোৱে কিন্তু বন্ধুত্বৰ এটা আন এটা মানে
আৰাটাছিল ঠিকে ঠিকে।
অ অ।
মানে এনেকুৱা জীৱনত মানুহৰ এনেকুৱা দু কেইছমান বন্ধু থাকিব লাগে যাক তুমি অতি মানে বিশ্বাস কৰিব পাৰা বিশ্বাসযোগ্য য'ত তুমি কেতিয়াবা বিপদত যদি পৰা তেতিয়া যাতে তোমাৰ সেই কেইজন বন্ধু যে সহায় কৰিব পাৰে বা তুমি ধৰা বৰ্তমান ঘৰত নাই তুমি আন ঠাইত কৰ্মসূত্ৰে কাবাত গৈছা তোমাৰ ঘৰত আহ মানে কিবা এটা সমস্যা হ'ল যাতে তুমি এটা ফোন কৰি দিলে জান তোমাৰ বন্ধুজনী আহি যে সেই ঘৰত তোমাৰ ঘ দাইজ সমস্যাটোৰ পৰা হাত সাৰিব পাৰে গতিকে সেনেকুৱা ধৰণৰ মানে বন্ধু জীৱনত থকাতটো মই বাবো বহুতেই গুৰুত্বপূৰ্ণ তুমি কি ভবা?
অ হয় হয় হয় ঠিকে ঠিকে ঠিকে মানে এই বন্ধু এজনৰ লগত মানে কি ই নিজৰ ঘৰৰ পৰিয়ালৰ ওপৰত মানে বিশ্বাস থাকিব লাগিব আৰু সন্মান থাকিব লাগিব, আন এজন বন্ধুৰ মানে পৰিয়ালৰ ওপৰত মানে তেনেকেহে মানে বন্ধুত্বতটো বহুত মানে গঢ়ি কিন্তু মানে তুমি চাবা আজিকালি কিছুমান বন্ধু আছে আন এজন বন্ধু মাক দেউতাকো মানে ভালকে মানে ভালকে নাচায়েই। কেৰাপে নকৰে মানে সেই এনেুৱ সন্মানে নকৰে। তুমি এনেকুৱা চাবাচোন আহ ত সেই বন্ধুজনে সেই নিজৰ মানে বন্ধুজনৰ মানে নিজৰ মাক-দেউতাক ভাবি, ভাবি ফালে মানে তেওঁলোকক মানে সি সন্মান কৰিব লাগে কিন্তু
অ', -অ' ঠিকেই, এতিয়া সেইদিনত তুমি মোক ফোন মাৰিছিলা। মোৰ ফোনটো মায়ে ধৰিলে ধৰ কৈছে যে এ এনেকে ফোন কৰিছিল বা কিন্তু তেওঁৰ ব্যৱহাৰটো বহুত ভাল লাগিল, সেনেকে মানে তোমাৰ কথা কৈছে আৰু কিন্তু মানে বেলেগ মৰ এজন আছে মানে উজ্জ্বল নামৰ, তেখেতে ফোন কৰিলে মানে খুব ৰাপ ব্যৱহাৰ কৰে, গতিকে মোৰ ঘৰত মানে মায়ে কেতিয়াবা ফোন ধৰিলে কয় ই ল'ৰা ব্যৱহাৰ নাজানে নে কি কেনেকৈ ৰাফ কৈ কয়, মানুহে টান কৈ কথা কয় গতিকে সেনেকুৱা মানে মানুহৰ ব্যৱহাৰটো ঠিক হ'ব লাগে হয় নে নহয়?
হয়-হয়-হয় এনেকুৱা মানে বন্ধু আছে, মানে অকল মানে সেই মানে মানে অবাবত মানে সময় নষ্ট কৰি মানে আমাক মানে এই, মানে সেই আৰু অশান্তি দি থাকে কিন্তু। অ' সচাই ইমান অশান্তি দি থাকে মানে যোৱাকালি এজনাই ফোন কৰিছিলে মোক, সেই তেনেকে মানে অশান্তি দি থাকে আৰু কি, কি কৰিব লাগে, কি নকৰিব নালাগেই। এনেকুৱা মানে বন্ধু মানে মই এটা ভাল কামৰ কাৰণে মানে মানে তেওঁক কও বাৰু কিন্তু তেওঁ মানে নুশুনে নিজৰটোহে লাগি থাকেই। সেনেকুৱা বন্ধু কিন্তু প্ৰকৃত বন্ধু নহয় কিন্তু
নহয় ব নহয়, মানে আমি কিবা এটা ক'লে ধৰা। বিশ্বাস কৰিব লাগে তে তেখেতে মানে ধৰ বিশ্বাস আমাক যদি বিশ্বাসে বিশ্বাসত ল'বই নোৱাৰে তেতিয়াহ'লে আমাক মানে যোগাযোগ নকৰিলেই হ'ল হয়নে নহয়।
সঁচা কথা।
উম, এতিয়া এতিয়া যেনেকে মই তোমাক কিবা এটা কৈছো, তুমি বিশ্বাস কৰিলে তুমি নিজে চাকচেচ কৰি চাইছা? সেই হিচাপে তুমি ফল পাইছা যদি মই মানে বেয়া যদি মই বেয়া কৰিলো হয় তুমিটো বেয়া তোমাৰ যদি বেয়া হ'ল হয়, তেতিয়া তুমি মোক আৰু কেতিয়াও বিশ্বাসত নললা হয় অ' ই মোক এনেকুৱা কৰিলে মোক বিশ্বাসঘাতকতা কৰিলে, ইটা তোমাক মই ভালটো কৰিছো কাৰণে তোমাৰ ভাল হৈছে গতিকে মোক তুমি এতিয়া আগলৈও বিশ্বাস কৰিবা।
অ' নিশ্চয়-নিশ্চয়, সদায় সদায় বিশ্বাস এনেকুৱা লৈ থাকিম মই। আৰু সেই আৰু এনেকুৱা বন্ধুত মানে এ দূৰত থকাই ভাল কিন্তু
ঠিকেই এইখিনিতে মোৰ আৰু এটা কথা মনত পৰিল মানে আজিকালি কি হয়, এই বন্ধু-বৰ্গৰ মাজত মানে এই ধৰা চাৰিজন বন্ধু আছে, তাৰে তিনিজনে মানে ৰাগিয়াল বস্তু খাই, এজনে নাখায় কিন্তু সেই এজনক। ৰাগিয়াল বস্তুটো নাখায় যদি তেওঁকো মানে খোৱাৰ চেষ্টা কৰে। যাৰ ফলত মানে সেইজন ল'ৰা ভাল ভালজনো বেয়া হৈ যায়।
অ' হয়-হয় এনেকুৱা বহুত দেখিছো আমাৰ অঞ্চলটোত এনেকুৱা আছে। সেই সেইটোয়ে মানে আমাৰ অঞ্চল অঞ্চলতোত তেনেকুৱা এজন আছিলে মানে অতি ভাল মানে পঢ়া-শুনাত মানে ইমান ধুনীয়া আছিলে কিন্ত যেতিয়াৰ পৰা মেট্ৰিক পাছ কৰিলে কৰাৰ লগত মানে বেলেগ এখন মানে বিদ্যালয়ত মানে মহাবিদ্যালয়ত গ'ল। লগ সংগৰ লগত মানে এনেকুৱাকে লিপ্ত হৈ গ'ল মানে সেই ল'ৰাজন মানে আজি আজিকালি মানে মদ্যপান কৰাতে মানে দেখা পাওঁ প্ৰায় ইমান মানে অ' ভাল ঘৰৰ ল'ৰা আছিলে। এই এনেকুৱা অৱস্থা হৈ যায় কিন্তু তেতিয়াবা লগ
হয়-হয় ঠিকেই, একেবাৰে তুমি সঠিক কথাই কৈছা। মানে গতিকে বন্ধুত্ব এইটো এটা মানে পবিত্ৰ শব্দ। গতিকে ইয়াত মানে কিছুমানে মানে কলংকিত কৰিছে মানে এনেকৈ বেয়া প্ৰলোভন চলনা কৰি বিশ্বাসঘাতকতা কৰে গতিকে তেনেকুৱা কৰিব নালাগে আৰু
নাই নাই একেবাৰে নালাগে মানে বন্ধুত্ব শব্দতটো মানে ক'বই নালাগে এনেকে যদি এনেকুৱা থাকে মানুহ, বন্ধুতটো এতিয়া ইমান এটা পবিত্ৰ শব্দ। মানে ধুনীয়াকে সন্মান কৰিব লাগে কিন্তু
হয় হয় ঠিকেই ঠিকেই অ তেতিয়াহলে তোমাৰ লগ আজি এই বিষয়ে মোৰ আলোচনা কৰি খুবেই ভাল লাগিল
অ নিশ্চয় মোৰো ভাল লাগিল
আমি পৰৱৰ্তী সময়ত আৰু ভালদৰে আলোচনা কৰিম নেকি। অ অ আজি ইমানতে সামৰিছো ধন্যবাদ
হয় অ হয় হয়